হেল্লৌ' অঁ' কি? অঁ'।
কি কৰি আছে?
এইয়া চাহ বনাইছোঁ, তুমি?
মই এয়া চাহ কাপ খাই উঠি আহিছো।
অ' মই চাহ বনাইছো, আমাৰ এই- মাছৰ বেপাৰী এজন আহিছিলে মাছ ল'লোঁ, মাছ লৈ পেলাই মাছ-চাছ বাচি মেলি মই বোলো চাহ- কাপ বনাওঁ মালিক আহি পাইছেহি।
অঁ অ' কি মাছ ল'লে?
সেইটো কি বুলি কয়, কুঁহিয়ে নে মিৰিকাই নে, মই চিনিয়ে নোপাওঁ, মুঠতে আৰু সেইটো সৰু সৰু চাইজৰ তিনিটা আধা কেজি হৈছে।
অঁ', অ'। ঠিকেই আছে দিয়ক। এনে মা, মাথা কেইটা হেৰি দিম, পিয়াজঁ, নহৰু দি চাটনি বনাম, নৰ
একদম মিক্সিত দি ঠিকছে জলকীয়া
জলকীয়া দি। উম, উম, এনেকে খায় পেলাই বৰ ভাল লাগে। কেনকোৱা ধুনীয়া লাগে আও। উম চাট চাটনিকন খায় যে ইমান ভাল লাগে অ!, আমাৰ মানে মিক্সি এটা আছিলে বেয়া হৈ থাকিলে।
অঁ।
তাৰপিছত আপোনাৰ এতিয়া ল'ম বুলি এটা ভাবিহে আছো, তাকে ল'ব লাগিব।
অ', ল'বা ল'বা লাগেও মিক্সিটো।
উম লাগে অ', মিক্সিতো হ'লে মানে আপোনাৰ বহুত খিনি কাম কৰিব পাৰি। এই, এই বোলো আজি চাটনি অকণকে বনাই খাওঁ। এই বোলি আজি কিবা এটাকে কৰি খাওঁ। উম, ভেদাইলতা জোল, কিবা কিবি।
উম, সেইটোৱে।
এতিয়া মাছ কিহৰ লগত বনাব আজি? মই মাছে দালিয়ে বনাম নেকি, নহ'লে আলু অঁ। আমাৰো এই, মই মানে হেৰি অকমান অসুবিধা যে, মানুহজন ডিউটি পা আহি পাইছে, আহি পাই পেলাই চাহ একাপ বনালে।
অঁ।
অঁ, তাকে আও মানুহজনে দিলেহে দিয়া আও বেলেগ দিয়া মানুহ নাইয়ে তেনেকে।
তাকে ধুনীয়াকে খালা চাগে আও।
উম ধুনীয়াকে খালো আও।
উম। আমাৰ আকৌ সেই অসুবিধা হলে মানে হেৰি হয় মালিকে বুট
মালিকে বুট লাই খনে আও উম।
বুট মাহ তিয়াই দিয়ে আও ভাত ঠাণ্ডা ভাত এগেল ঠিকছে বনাই দিয়ে আও খায় থাক।
দিয়ে খায় থাক। উম এ মতা মানুহবিলাকে এলাহ কৰে ঔ আমাৰ আমাৰ যেনিবা বনালে ধুনীয়াকৈ বনায় কিন্তু নবনালেহে অকণমান মানে হেৰি হয়। তাৰপিছত শহুৰ দেউতা আছে বাৰু, শহুৰ দেউতাই মন গ'লে বনায়।
সোৱাদ লগা নহয় যে। অ মানে সেয়া মানুহজনে সেইকাৰণে মানুহজনেও মানে নিজে বনালেহে খায়।
অ আজি কি বনাব বা মানুহজনে বনাব চাগে?
অ মানুহজনে বনাব, আজি মানে জিকা আনি থৈছে কিনি আনি থোৱা আজিকালি বেছি দিন হ'লেও আকৌ লেলি গুছি গুচি যায় নহয় এই অ হয়। উম তাৰপিছত এতিয়া জিকাকে ভাজিম বুলি কৈছে দিনত হেৰি আপোনাৰ পটল ভাজিছিলে কুন্দুলি ভাজিছিলে। এনেকে ভাজি অকমান আছে।
অঁ অঁ।
টো আছে জিকাই আলুৱে তেনেকে ভাজিম বুলি কৈছে এতিয়া আৰু। জলা চলা দি, আৰু হেৰি আপোনাক গৰমে গৰমে ন ভাজি ভাজি এটা খায় ভাল লাগে।
মইও ভাজি ভাত ভাল পাওঁ। গৰমে গৰমে চাটননি অকন হব লাগে লগত
জল্লা পুৰা আ দি
পোৰা জলা দি উম, জলা চাটনি অকনমান
উম',
উম', তাকেহে মই বহুত ভাল পাওঁ তেনেকে, উম, উম, আজি আম খাইছিলে নেকি আপুনি? ষ্টেটাছত পাইছিলোঁ মই। আপোনা লোকে উম, বৰ লাগে অ, আপোনালোকৰ মানুহখিনি মই ফটোত দেখি থাকো নহয়। এনেকৈ ওচৰত মানুহখিনি গোট খাই ইমান মিলা প্ৰীতি আছে।
উম', বহুত বহুত ভাল লাগে। আমি একদম আম খাওঁৱে আৰু পকা আমৰ গ্ৰুপ
পকা আমৰ গ্ৰুপ উম', ইমান ভাল লাগে, দেখি পেলাই ফটোখন চাইে ভাল লাগে।
উম',
আম আমাৰ ইয়াত তেনেকৈ পাবলৈই নাই অ, কেতিয়াবা কাতছিল আজি হ'লেও এই ওচৰৰ খুুৰী এজনীৰ ঘৰত খালোঁ বাৰু দেই,
অ',
সিহঁতৰ সেই দাদাজন মানে সিহঁতৰ খুুৰী ভাগৰ ল'ৰাজন নাছিলে।
আজি আহিছে ডিউটি পা দূৰণিত থাকে মানে, তাৰপিছত সিহঁতৰ ঘৰতে আম এজোপা আছিলে তাৰপা পাৰিলে৷
অ',
অ', তাকে, গোটেই কেইজনীয়ে খালো বাৰু অ', তোমালোকো খালা? উম', আজিহে খাইছো পাই৷
উম', আমাৰ সেই খাই থকা হয়। মাজে -মাজে
মাজে মাজে অ', এনেই আপোনালোকৰ, কঁঠাল চঁঠাল আছেনাই আপোনালোকৰ? কঠাল আমাৰ নাই, আমাৰ কাষৰ ঘৰতহে আছে কঠাল৷ অ,
এই ঢেৰ ওলমি আছে, আও পকা কঠাল৷
অ', দিয়ে চাগে ন?
দিয়ে। দিয়ে, বাৰু এতিয়া পকিছেহে অ, পকিবলৈ আৰম্ভ
অ', অ, পকিবলৈ আৰম্ভ কৰিবহে৷ এই কঁঠালতকৈও গুটিটোহে ভাল লাগে বাৰু
গুটিটোহে গুটিটো কাৰণেহে আৰু আমাৰ ওচৰত, এ, আমাৰ এজনে কাম কৰিবলৈ যায় যে সেই তাত
তাৰ ওচৰৰ, যোনে যোনে ঘৰৰে পায়ে নহয়, কঠালাও উম', উম, হয়। উম, আমাৰো এনেই, এই শহুৰ দেউতা ওলাই মেলি গ'লে মানে কাৰোবাৰ কপাৰ দিব দিয়ে বাৰু অকণমান দূৰণি বা, এই ওচৰত তেনেকে কাৰো ঘতে নায়ে বাৰু আমাৰ ইয়াত, তেনেকে দিব লেকো,
অ',
আমাৰ ঘৰত এজোপা আছিলে, তাকো মানে আপোনাৰ এটা লাগিছিলে গোটেই কেঁচুৱে খাই
অ', এ আমাৰো লাগিছিলে, কেচুৱে খাই পেলাই সৰি পৰিলে৷
অ', কেনেকে কেচু বিলাকে ধৰে জানো পাই?
যানো পাই, এনেকুৱা কেনিনো সোমাইগে আৰু গছৰ ওপৰলৈ গৈ?
উম৷ আপোনাৰ এতিয়া হেৰি, কয়লা কেইটা আছে?
কইলা মোৰ পাঁচটা আছেগৈ৷
অ', পাঁচটা, আপুনি পঞ্চাশটা মান আনিছিলে বুলি কোৱা শুনিছিলো নহয় মাজতে৷
এ বিকি দিলো তাৰমানে গোটেই মানে উ বাৰি
বাৰীখন নষ্ট কৰি পেলাই যে, অ', অ'।
অ', পানৰ গুৰিবোৰ খুচৰি মেৰি আৰু পাচলি-চাচলি একো নহয়৷
হয়, হয়, আৰু হেৰি ও কইলা হ'লে মাত্ৰক আপোনাৰ শাক পাচলিৰ পৰা একো এটা কৰিব নোৱাৰি৷ একো নাথাকে চব খুচৰি মেলি খাই পেলাই, উম, আমাৰো মাজতে আ আছিলেগে নহয়, লাষ্টত দুজনী আছিলেগে, তাৰপিছত লাষ্টত বিক্ৰী কৰিয়ে দিলেগে আৰু৷
আমাৰ এই পাঁচটা আছে অকল, ডিম খাব কাৰণে থৈছো৷
অ', হয়৷ আৰু আপুনি আজিকালি চালানী দিম বিলাক খোৱাতকৈ, ঘৰতে এজনী পুহি খোৱাই ভাল৷ উম, সেইটোৱেই, উম৷ চালানী ডিম বিলাক সেই প্লাষ্টিকৰ ডিম আহে, কিবা কিবি আহে৷
মই সেইকাৰণে, সেই ছয়জন পাঁচজনী ৰাখিছো, অকল ডিম খাবৰ কাৰণে ল'ৰাটোলে লাগে যে৷
উম, হয়, তাকেহে৷ গৰু গাখীৰ দি আছেনে?
গৰু নাই অ'৷
অ', গৰু, গৰু পুহিছিলে নহয় বেছি দিলে নেকি?
বেছি দিলো, ৰখিবলৈ মানুহ নাই, সন্ধিয়া লৈকে আনিবলৈ মানুহ নাই৷
অ', হয় বাৰু, দাদা ডিউটিললৈ যাব লাগে৷ অকমান দিগদাৰো হয়৷ দাদা সেই ৰাতিপুৱা যায়, সন্ধিয়া লগে পাই সি মোৰ ল'ৰা টো সৈতে বোৰ দিগদাৰ হয়। হয়, হয়, আৰু আপুনি মানে আজিকালি যুগত যিকোনো এটা বস্তুহে চাব পাৰিব দুইটাকে চাব নোৱাৰে গ'ম পাইছেনে?
উম, নোৱাৰি নোৱাৰি ল'ৰা-ছোৱালী যি কচু গুটি।
আজিকালি ল'ৰা-ছোৱালীৰ পৰা আপুনি একদম ক'বলে একো ভাষাই নাই আৰু উম, উম। হয়, গৰু ছাগলী চাব লাগিব নহয় ল'ৰা-ছোৱালী চাব লাগিব।
উম, চোতালতে বালি এদম আছে সেই গোটাই থৈ দিছে অকল তাতে চো
এই ল'ৰা-ছোৱালী মানুহ আৰু।
উম, ভৰি-হাত তোমাৰ একদম অবস্থা নাই কাটি কামুৰি কিবা কিবিয়ে।
উম, উম। ল'ৰা-ছোৱালী এনেয়ো চাবচোন আপুনি ভিতৰত সুমোৱাইও থ'ব নোৱাৰে নহয়, নাথাকেও।
নাথাকে অ'। ৰ'দ দিব সিঁহতৰ খেলিবলৈ যাব হ'ব।
অ', অ'। আমাৰ মানে হেৰি আপুনি গাড়ী-গুৰা শব্দ শুনিছেই চাগে, আমাৰ ঘৰটো মানে একেবাৰে আপোনাৰ ৰাস্তাৰ পৰা লগা। অ', একেবাৰে ৰাস্তাটো কাষতে যে মানে ঘৰৰ ভিতৰত থাকিলেও আপোনাৰ
দাৰ হয়, অসুবিধা।
অ', আলহী-দুলহী আহিলেও আপোনাৰ মানে কি ক'ব, গাড়ী চব গ'লেও আজিকালি আৰু যি হে স্পীডত যায় নহয়। গাঁৱৰ ফালে মাটি এডোখৰ লোৱা ব্যৱস্থা কৰিবাচোন, যিমান দূৰত টাউনত আৰু ইমান বানপানী হয় অ' তোমালোকৰ তাত পানী হয় নে? পানী মানে হয় বাৰু, ইমান তেনেকুৱা নহয় বাৰু, আমাৰ এইকণ মানে আপোনাৰ গাঁৱলীয়া জেগা নিছিনাই যে।
অ', অ'।
তাকে এইবাৰ ল'ম বুলি ভাবি আছো মাটি অকন কি হয় আৰু।
ৰ'বা এই মাটিৰ দাম ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ আছে, আৰু অলপ দিনৰ পিছত মাটি ল'ব নোৱাৰ হ'ব মানুহে।
উম সঁচাকে, আৰু আজিকালি আপোনাৰ গাড়ী গুৰা কিনাতকেচোন মাটি কিনাই ভাল আছেঁ।
গাডী গুৰাতকে মাতি ভাল।
উম, আপোনাৰ গাড়ী মানে মাটি কণো আপোনাৰ দাম বাঢ়ি গৈ, নাথাকে অ'। কিন্তু মাটিকণ আপোনাৰ ইবছৰতকে সিবছৰত দাম বাঢ়ি বাঢ়ি গৈ হে থাকে। গৈ থাকে উম। আপোনালোকৰ এনেই খেতি মাটি কিমান?
পাঁচ লাখত যদি লৈছা তুমি পাঁচ বছৰৰ পাছত সেয়া তোমাৰ দচ লাখ দচ লাখ হ'বগে গৈ পেলাই।
উম, দচ পোন্ধৰ লাখ টকা হৈ যাবগৈ।
উম।
আজিকালি বহুত দাম, আৰু আপোনাৰ পথাৰৰ মাটিয়ে দাম আৰু ৰাস্তা কাষৰ মাটি টিও কিমান দাম হ'ব ভাবকচোন। অ', সেইটো পথাৰৰ মাটি আমাৰ গাঁৱৰ পথাৰ মাটিয়ে এতিয়া লাখৰ ওপৰত চুলেই, উম। আপোনালোকৰ এনে খেতি মাটি কিমান?
আমাৰ বেছি নাই চাৰি বিঘা মান হ'ব।
অ', হওঁক দিয়ক অ' মানুহ পৰিয়ালটো চলিবলৈকে হয়। বাঢ়ি যায় আমাৰ অ' তো।
খাবলৈ হ'লেই হ'ল, উম সেইটোৱে। আ মাটিকন সৰহ ধান অকন ধুনীয়াকে খেতি কৰিছিলে বিপদে আপদে আপোনাৰ ধান তোমাৰ ধান কেইটাও কেতিয়াবা বিক্ৰি কি কৰি হ'লেও বিপদটো পাৰ কৰিব পাৰি।
হয়। হয়। হয়। সেইটো বিপদ মানে নকব ই। আজিকালি বি মানুহৰ কাক কেতিয়া আহে কোনেও নাজানে। নেজানে। চাকৰি বাকৰি নাইকিয়া মানুহৰ উম! উম! আমিও তাকে এবাৰ ভাবি আছোঁ, মাটি অকন যেনে তেনে লৈ ঘৰ টো বনাম আৰু অকমান হওক লাগিল দুখুটালেই হওক! অ', সদাই নো সদায়নো ইয়াত কেনেকে ইমান থাকিব বাৰু? সদায় থাকিবলৈও দিগদাৰ হয়। আজিকালি মানে আপোনাৰ দহ পোন্ধৰ হাজাৰ টকা চলিবই নো ৱায়ি মানে? আজিকালি চলিবলৈ বহুত পইচা লাগি যায়।
নোৱাৰিতো বহুত
এতিয়া ধৰি লওঁক বাৰীখন হলে নিজৰ ঘৰতে হ'লে আপোনাৰ পাচলি এটা কৰিলেও নিকিনাকৈ খাব পৰা হয়।
সেইটোৱে আৰু টাউনত মানুহে বিল্ডিঙৰ ওপৰত পাচলি খেতি কৰিছে। আমাৰ নিজৰ মাটিকণত আৰু
কিমান ধুনীয়া হ'ব?
তাকে এইবাৰ ভাবি আছো কি হয় আৰু?
এতিয়া লৰাই কি কৰি আছে? হবগে হবগে উম উম, তাকে হ'ব লাগে আও আশীৰ্বাদ কৰিব আপোনালোকে হবলে। উম উম তাকে। ভাৰু ললে মাতিম আপোনালোকে চিন্তা কৰিব নালাগে বাও। উম আপোনাক উম আপোনালোককো মাতিম। আপোনালোক সেইকন মোৰ খুৰী হঁতকো বৰ অঁ অঁ ঠিক আছে অঁ।
দেই আকৌ লগ পাম।
আকৌ লগ পাম, উম উম ঠিক আছে অঁ, ঠিক আছে দিয়া উম।